হেল্ল। আহ, এ মই চাহ খাই আছিলো।
আহ'।
এতো কৰা নাই তুমি কি কৰিছা?
মই সে উঠিলো শুই উঠিলো বাৰু কিন্তু এনে বিচনাতে আছো উঠি যোৱা নাই আৰু একো খোৱাও নাই বাৰু।
অঁ মই উঠিলো মাৰ গাটো বেয়া।
অঁ।
তাৰ পিছত ক'লে কি ৰুটি বনোৱা পাপাই মানে ৰুটি খাই যায় ৰাতিপুৱা।
অঁ বনাইও খালা মানে?
মই ৰুটি বনালোঁ তাৰপিছত হেৰি কি বুলি কয় এইটো আনাৰসৰ ৰস বনালোঁ।
অঁ
তাকে সেইয়া ৰুটি ভাজি আনাৰসৰ ওপতে খাই উঠিছো। সেইয়া
অঁ মইও সেই আমি একেবাৰে ভাতে খাম আৰু
উম, উম ৰদ কেনে?
আজি ওলাইছে আজি ৰ'দ দিছে দেই। গৰম পৰিব আৰু।
আমাৰতো কি কৰিছে কালি ৰাতিয়ে হেৰি দিছে মানে এনাউঞ্চ কৰিছে আৰু
অ', বৰ ৰদ দিব বুলি?
দিব বুলি নহয় মানে হেৰি কালি আজি ৰাতিপুৱা পাঁচটা মানৰ পৰা নটা মানলৈকে লাইট নাহে বুলি হা
কি কোৱা
তাৰ পিছত এতিয়া নটা বাজি গ'লতো এতিয়ালৈকে আহাই নাই লাইন ইমান দিগদাৰ হৈছে ৰ'দতো দিচে বোলো কাপোৰ ধুব লাগে অ গোটেই অসমতে নাই নেকি বাৰু?
কিহৰ কাৰণে বাৰু এইটো
এইটো সেইটোটো গম পোৱা নাই কিবা চাগে সিহঁতৰ হৈছে ছৰতেজ।
কিমান টাইমৰলৈকে নাহে
কিমান টাইমলৈ নাহে মানে আমাকতো নটা বজা বুলি কৈছিলে এতিয়া দিনৰ নটা বজা ৰাতিপুৱা।
অঁ নটাৰ পিছৰ পৰা দিম বুলি কৈছিলে এতিয়াতো নটা বাজিলেচোন।
এতিয়া কি অ', নটা বাজা নাই। বাৰু মই নটা বাজিলে
আছে।
মই নটা বাজিব বুলি ভাবিছিলো ৰে আঠটা কিমান হৈছেহে।
অঁ।
অঁ মই ইমান সোনকালে উঠিলো মোৰ মানে হেৰিটো ভুল হ'ল নহ'লে মই চাৰে নটাত নোঠিলো মই চাৰে সাতটা মানত উঠি গৈছিলো চাগে
অঁ হয় চাগে তুমি চাৰে নটাত উঠিলো বুলি ভাবিলা নেকি?
অঁ মই চাৰে নটাত উঠিছো বুলি ভাবিছো।
ভালেই হ'ল দিনটোৰ কাৰণে এতিয়া আজৰি নিচি নাই আৰু ভাতে খা ভাত মা তুমিয়ে বনাবা আকৌ
অ মইয়ে বনাব লাগিব, মাৰ গাটো বেয়া যে
অ ভাত বনাবলে আছে আৰু
উম ভাত বনাবলৈ আছে এই আজিকালি ভাইৰেল জ্বৰ বিলাকবৰ
অ আমাৰ মাৰো গাটো বেয়া বুলি কৈছে কালিৰ পৰা। মেডিচিন খাই দিছে ধৰক খাই দিছে বাৰু যোৱাকালি হৈছে আৰু এনেই গা বেয়া বুলি
তৰটো বেয়া যে পটককে ৰ'দ
অ আজি ৰ'দ দিছে দেখিছানে? কালি এনেকুৱা কৰি পেলাই ইমান ৰ'দ দি দিছে ৰাতিপুৱাৰ পৰা। উ
বৰ দিগদাৰ হৈছে, তেনেকুৱা হ'লে মানে
আৰু আজি মোৰ ইন ইণ্টাৰনেটটো ইমান ইমানে দিগদাৰ দিছে ন একো চাব পৰা নাই মানে, ঘূৰি ঘূৰি আছে জানানে ইমান খং সেনেকুৱা হ'লে
লাইন নাথাকিলে সেইটো হয়, ইণ্টাৰনেটটো অলপ ডিষ্টাৰ্ব দিয়ে।
অ হয় ন
অ' ময়ো আগতে গম পোৱা নাছিলো।
এয়াৰটেলৰ ঠিকেই চলে জিঅ'ৰ হে এনেকুৱা হয়।
অ' হয়- হয় তেনেকুৱা হয় মানে, আৰু আমাৰ ৱাইফাই আছে যে ৱাই ফাইৰ হেৰিটো বেলেগ মানে শ্ল' হৈ থাকিলেও আমাৰ ফোনটো দিগদাৰ হয়। মানে ফোন যদি আহে ৱাই যদি কানেক্ট হৈ যায়, তেতিয়া মানে দিগদাৰ দিয়ে আৰু তাৰপিছত যদি নৰ্মেল কল কৰো, তেতিয়া লাইন নাথাকিলে হয় সেই ধেৰ প্ৰব্লেম আজিকালি বুজিছানে।
অ' আজিকালি এ মই বোলো কিবা এটা চাও বুলি ইমান চেষ্টা কৰিছো ৰাতিপুৱা সময় কাৰণি ঠিকে থাকে আঠটা বজাৰ পিছৰ পৰা ইমান দিগদাৰ দিছে। ঘূৰি -ঘূৰি গৈছে। কি হ'ল বুলি ভাবিছো তাকে
যিমান সিহঁতে আমাক দিছে প্ৰযুক্তিবিদ্যা যিমান আগবাঢ়িছে, সিমান দিগদাৰও হৈছে দিয়াচোন মানে এ, সিহঁতে এতিয়ালৈকে। ক'ব নোৱাৰি যে আমি হাণ্ড্ৰেট পাৰ্চেন মানে আমাৰ বহুত সপ সফলতা হৈছে বুলিও ক'ব নোৱাৰি। টেলিকম দীপ
অ', সুবিধা যিমানখিনি আছে অসুবিধা তত থাকিবই দিয়াচোন। প্ৰতিটো দিশৰে এটা ভাল থাকিলে বেয়াটো থাকেই আৰু।
কে, সেইটোৱে সিহঁতে কৰিব লাগে এতিয়া চোৱা, টু আগতি টু জিতে কিমান মানে ফাষ্ট নেট। চলিছিল হয়নে নহয়? এতিয়া ফ'ৰ জি কাম নাই। এতিয়া যি আহা লগে লগে হা, এ, কি বুলি কয় ফাইব জি নহলে বাকী ফ'ৰ জিত গ'লে তোমাৰ ইমান শ্ল' মাৰে আগত।
ল, বহুত শ্লম। কাম কৰিবলৈও এনে। বাৰু ঠিকে। সাধাৰণ কামখিনি ঠিকে আছে। কিন্তু কিবা যদি তুমি ধৰা অলনাইনৰ যোগেদি কিবা অফিচিয়েল কাম কৰিবলেহ। ভালে মানে বহুত লো।
তাকে আৰু কেইদিনমানৰ পিছত ছ, ছ জিবি ছ জি সাত জি ওলাব। তেতিয়া চি, ফাইব জিটো আকৌ সেই একেই হৈ যাব। মানে যিমান আগবাঢ়িছে তিমান তলৰখিনি আৰু নাই দিয়া হৈ গৈছে। দুখীয়া মানুহখিনি কি কৰিব বেছ তে কোৱাচোন যুদ নে সিহঁতে আজিলৈকে ফাইব জি ফ'ন ল'ব পাৰা নাই। হয় নে নহয়?
অ', দিগদাৰ হয়। অফিচিয়েল কামবোৰ কৰিবলৈ দিগদাৰ হয় আচলতে।
সিহঁতেটো সিহঁতৰ কাৰণেতো চবৰে সিহঁতেটো চোৱা আমাৰ যোনখিনিয়ে পাৰিছে এতিয়া সিহ সিহঁতেটো আ, নেট। পেক ভৰাব ন'। সিমান যি ফাইব ফাইব। যি হওক যি হওক যিমান মানে যিমান আগুৱাই যাব সিহঁতিও। মানে পৰিৱেশ হা, ল, খাপ খাই পিনে আগবাঢ়ি যাব। কিন্তু যোনখিনি টকা নাই সিহঁতে কি কৰিব? সিহঁতৰ কাৰণটো কিবা এটা ৰাখিব লাগিব ন'?
সঁচাকে মানে এনেকুৱা কৰি দিব নালাগে। আৰু যিটো মানে একো কামেই নাই। কিয়া হৈ যায় এনুকুৱা হৈ গৈছে আজিকালি।
সেইটোয়েটো কৰিব লাগে। সিহঁতে কৰিছে চবৰ কাৰণে কৰিব লাগে। হয়নে নহয়? আমাৰ কাৰণ ভাৰতত।
হয় দিগদাৰ হয়। অ', আমাৰে দিগদাৰ হয় এতিয়া।
উম। আমাৰে দিগদাৰ হয়। আমাৰ মধ্যবিত্তৰ মানুহখিনি কিমান দিগদাৰ হয়। ইফালেও নহয় সি
অ দিগদাৰ হয়টো প্ৰতিটো খোজতে দিগদাৰ হয় এতিয়া আকৌ বাছৰ ভাড়া বঢ়াই দিব বুলি কৈছে
অ ময়ো শুনিছো এইটো কাৰণে কি বুলি কয় পাই পায় পেট্ৰ'লো উম তেলৰ দাম বঢ়াৰ কাৰণে বাঢ়িছে বাঢ়িছে মই সেইদিনাখন মেঘালয়ত চাইছো মেঘালয়ত তেলৰ দাম কিবা নিয়েইণ্টি টো। আমাৰ অসমতটো এশ। আ, টেক্স টো নালাগে যে।
অহ '।
উম, আমাৰ অসমতটো কিমান হৈছে আমাৰ অসমত হেৰি এশ ছ টকা হ'ল চাগে।
উম।
আৰু উপায় নাই আৰু। মূল্য বৃদ্ধি চবতে হব।
অহ '। অ, তেনেকুৱা ভেলুটো তেনেকুৱা হৈ হৈ গৈ আছে বস্তুবোৰ।
গৈছে গৈছে বহুত গৈছে
অ, মোৰ যে তেতেলী খাব ইমান মন গৈছে জানে তেতেলী এইটো সময়ত লাগে নাই বাৰু?
তেতেলি এইটো সময়ত মই গম নাপাও।
এনে বাৰু আমাৰ ঘৰত গছ নাই। এনে ওচৰে পাজৰেও নাই তাৰমানে। কিনি খোৱা হয়।
তেতেলি এইটো পক পকি পিনে যে ধুনীয়া মিঠা হয়
বৰ ভাল লাগে তেতেলীটো।
অ, কিন্তু সেয়াই আৰু তেতেলি খালে তেজটো বেছি খাব নিদিয়ে
পানী হয় বুলি কয় ন। তেজ পানী হয় বুলি কয়।
মই তথাপিও খাও।
মই বহুত ভাল পাওঁ তেতেলী খাই। প্ৰেচাৰটো কন্ট্ৰল কৰে বুলি কয়চোন আকৌ।
প্ৰেচাৰ হয় প্ৰেচাৰ কন্ট্ৰল কৰা তুমি যদি ৰাতি তেতেলী দুই, তিনি ফুট মান পানীত তিয়াই থৈ দিয়া ৰাতিপুৱা সেইখিনি তুমি খালী পেটতে খাই দিলে তোমাৰ যদি প্ৰেচাৰটো বাঢ়ি থাকে মানে কন্ট্ৰলত আহি যায় আৰু। মানে এদিন খালে নহব তুমি সেইটো এমাহ দুমাহ ভালকে খাব লাগিব মানে পুৰা।
কম পৰিমাণতে খাব লাগি
উম। বেছি খাব নালাগিব। কম পৰিমাণে প্ৰতিদিনে খাব লাগিব।
হয় অ'।
তেতিয়া ভাল আৰু
আমাৰ মাৰ ভাগৰ প্ৰেচাৰ চুগাৰ চব আছে।
চুগাৰ আছে যদি হেৰি খাব দিয়া জামু খাব দিয়া।
জামুক কলা জামুকটো কথা কৈছা
খাব দিবাই আৰু কলা জামুকৰ যোনটো গুটিটো যে
অহ।
টো অ মানে এইখিনি খাই পিনে গুটিটো তোমালোকে হেৰি কৰিবা অলপ ৰ'দত দিবা
পিচি পেলাই ন আকৌ?
অ অ অ ৰ'দত দি শুকাই পিনে পিচি পিনে পাউদাৰ বনাই সেইটো পানীৰ লগত খাব দিবা সদায়, ভাল সেইটো।
পোৱাই নাযায় নহয় আজিকালি কলা জামুটো, খুব কমেই পোৱা যায় চু
অঁ অ আমাৰ ইয়াত আকৌ এইবাৰ বৰ ওলাই ছে
ওলাই ন মই বজাৰত তেনেকে ও যোৱাও নাই বাৰু। কি কি ফল মূল ওলাইছে তেনেকে চোৱাও নাই এনেই দেখিছো আৰু। এনেই অহা যোৱা কৰোতে যি খিনি সাধাৰণতে ওলায় আনাৰস বৰকে ওলাই থকা দেখিছো এইকেইদিন আমটো বাৰু ধেই আম মানুহে এবাৰ বৰ বেছি কিনাও নাই বেমাৰ অহা কাৰ এই দৰৱৰ দৰৱ দিয়া বুলি।
উম নাই কিনা নাই কিনা অনাৰসো সেয়া আমাও কালি আনিছে আনাৰস পাহাৰৰ যোনটো অ খালো ভালে লাগিছে বেয়া নহয় বাৰু।
মিঠা হৈছে অ খাবলে মিঠা হৈছে। তৰমুজ বোৰ হে কিবা বৰ পনীয়া পনীয়া নিচিনা মই মই মিঠা পোৱা নাই সিদিনা এটা খাইছে কাটিছিলে বৰ ভাল নহয় চোন পনীয়া পনীয়া লাগিল।
ঔষধ দিয়া চাগে।
হ'ব পাৰে। দেখাত আকৌ ইমান ডাঙৰ মানে ভাল হ'ব নিচিনা লাগিছিলে খাবলে কটাৰ পিছত ইম কিবা অলপ বৰ বিশেষ মিঠাও নহয় পনীয়া পনীয়া নিচিনা।
উম-উম সেইটো তৰমুজটো কিবা খাব লাগে বোলে।
কাটি পেলাই ফ্ৰিজত থোৱাৰ কাৰণে তেনেকুৱা হ'ল নেকি।
উম ফ্ৰিজত থ'লে তাৰ ৰসটো মানে যোনটো তোমাৰ সতেজতাটো নাইকিয়া হৈ যায় ন ফ্ৰিজে পুহি লয় ঠাণ্ডাত।
অ' পায়ো নাই
নাইকিয় হৈ যায় আধা।
সেইটো হব উপায় নাই। মানুহো কম আমাৰ একেবাৰে গোটেইটো কাটিটো খাই দিব নোৱাৰোঁ।
তৰমুজ কিনিলে এটা কাম কৰিবা তুমি কি বুলি কয় এয়া সেউজীয়া টাইপৰ এটা থাকে যে পুৰা সেউজীয়া
অ' এনেকে আচ চাচ থকাাতটো অলপ মিঠা হয় বুলি কয় ন
বুলি কয় আৰু অলপ বগা যে দাগ এটা পৰি থাকে সেইটো মিঠা।
হয় নেকি অ' এইবোৰ এবাৰ চ চাব লাগিব খাই চাব লাগিব।। তেনেকে,
আহ এনেকে চাবা। আৰু দাব নাই কলো হা। মানে মই ভাবো দাব নাৰিকলো বহুত ভাল হয়। তুমি ৰাতিপুৱা যদি সদায় খাব পাৰাতটো আৰু ভাল হয়।
সেয়া হয় বাৰু কিন্তু টো ওলাই যাব লাগিব নহয়। ঘৰৰ পৰা। আমাৰ ঘৰত নাই ক হ। ফল-মূল বোৰ আচল্ততে থাকিবই লাগে মানুহৰ ঘৰত এজোপ
লাগে, লাগে। কিন্তু ৰাখিব নোৱাৰা নহয় কিছুমান ডাঙৰ গছ বহুত
সে হয়। কিন্তু নালাগেও চব তো আমি এতিয়া যিবোৰ ৰৰু মানে এনে কল গছ বা এনেই সাধাৰণতে যি খিনি অ, হয় সেইখিনি বাৰু আছে। কিন্তু চব ধৰণৰ
চব ধৰণৰ হে টো মানে তুমি খেতি কৰিব লাগিব তেতিয়াহে হ'ব আৰু।
আৰু বছৰ, বছৰ লাগে নহয় আৰু। আমাৰ গো গুটি লাগিব লাগিব তেনেকে।
উম, নালাগে নহয় কোনোবা বাৰ তোমাৰ ভালকে আহিব কোনোবা বাৰ ভালকে নাহে।
সেয়াই আকৌ। ঠিক আছে হ'ব ন তেন্তে উঠো আৰু।
উম, ঠিক আছে
মহ দিয়া। উম'।